হেল্ল' আহ কি কোৱা অ আছো আছো তুমি
আছোঁ দিয়া বাকী গৰম কেনে খবৰ মানে কি আৰু ঘৰতে থাকো
বেলেগ গৰম
যি ৰ'দ দিয়া হৈছে আজিকালি
তাতে কিমান বহুত গৰম লাগছে দে ওলাই যাব নোৱাৰা হৈছে
একদম নোৱাৰা ঘৰতে থাকিব নোৱাৰিচো আমি
সেয়েটো মানে ফেনৰ বতাহও গৰম হৈ গৈছে আৰু
সেইটোৱে বাকি কোৱাচোন
কি বাকী খবৰ ভাল?
আছোঁ দিয়া ভালে।
আৰু গৰম বন্ধ দিছে নেকি এতিয়া।
এতিয়া তো চলি আছে গৰম বন্ধ আমাৰ
অ অ এনেকে কেতিয়া খুলব।
আমাৰ দেৰি আছে আগষ্টৰ তোমাৰ বিছৰ পিছত খুলিব চাগে-
অ অ, ছাহ তাহ খালা।
চাহ টা নাই ৰ'বা তোমালোকে খালা।
মইও খোৱা নাই ৰবা এই তলত গৈছিলো মই বজাৰ কৰিব।
অঁ, বজাৰ আছিল।
আহ বজাৰ বজাৰ কৰি লৈ আহিলো। এতিয়া খাম ৰবা আৰু লাহেকে।
তাকে তাকে ঠিকে আছে দিয়া।
বাকী খবৰ ভাল ন? হেল্ল'।
ভালে ভালে বোলো।
অ, অ। বাকী জিম চিম যাই আছা নে নাই?
জিম মই এইকেইদিন যোৱাই হোৱা নাই ৰ'বা ঘৰত নাছিলোঁ যে ভালকে। ওলাই যোৱা হৈ থাকে ক'ৰবাত ক'ৰবাতেই সেইৰণে।
অঁ, অ সেইকাৰণে। হম। সেয়ে বাৰু তোমাৰ লগত এটা কথা পাতিম বুলি ভাবিছিলো মানে ত তপিক এটাৰ ওপৰত। এই দায়িত্বৰ ওপৰত মানে অলপ কথা পাতো আৰু।
আচ্ছা।
মানে ধৰাটো দায়িত্ব শব্দটো মানেো আমি সদায় মানে শুনা পাওঁ আৰু ডেইলি লাইফত। আৰু ধৰা দায়িত্ব পালন কৰাই হওক বা দায়িত্বশীল মানুহে হওক বা দায়িত্ব লোৱাই হওক এইবিলাক কথা মানে আমি সদায় শুনা পাই থাক আৰু। কিন্তু, মানে ধৰা গভীৰভাৱে যদি আমি আলোচনা কৰো। আৰু তেনে তোমাৰ মতে মানে দায়িত্বৰ অৰ্থ কি মানে, আৰু মানে কিয় গুৰুত্বপূৰ্ণ কিয় ইমান?
চোৱা এয়া মোৰ মতেতো দায়িত্ব হৈছে তো তোমাৰ কেৱল কোনো কাম সম্পূৰ্ণ কৰাই নুবুজাই। কাৰণ ই এটা নিজৰ কৰ্তব্য সৎভাৱে পালন কৰাও হয় এটা মানে কৰাও বুজায়। কিন্তু আৰু নিজৰ তোমাৰ সিদ্ধান্তৰ যিবোৰ ফলাফল যিবোৰ থাকে সেইটো যদি আমি অধিকাৰ কৰা আৰু আনৰ অধিকাৰৰ প্ৰতি যদি আমি সন্মান দেখাওঁ। সেইটোকে দায়িত্ব বোলা হয় আৰু।
অ, অ সেইটোয়ে ঠিকেই কৈছা তুমি আৰু ধৰা দায়িত্বশীল ব্যক্তিয়ে এজনক মানে ভালকে চিনাক্ত কৰিব পাৰি আৰু বেলেগ ধৰা বেলেগ বেলেগ ব্য়ক্তিতকৈ আৰু। আৰু তেওঁ মানে তেওঁ যিবিলাক মানে প্ৰতিশ্ৰুতি দিয়ে সেইবিলাক পালন কৰে আৰু আৰু। সময়ৰ মূল্যটো দিয়ে বা ভুল হ'লে ভুলতটো স্বীকাৰ কৰে আৰু আৰু আনৰ ওপৰত মানে অযথা দুখ নিদিয়ে আৰু এনে তোমাক যদি ধৰা তুমি যদি এজন মানে সৰু ল'ৰাক সোধা আৰু দায়িত্ব মানে কি? আহ, তেতিয়া মানে সেই ল'ৰাজনতো তোমাকো ধৰা মানে এনে ক'ব আৰু ধৰা মানে মোক দিয়া কাম বিলাক কৰাতোকে মানে দায়িত্ব। বুলি কব কিন্তু এই বিষয়টো মানে ইমানতে শেষ নহয় আৰু হয় ন নাই।
হয়, হয়।
নাই ছোৱা যদি এতিয়া উদাহৰণস্বৰূপে যদি কবলৈ যাওঁ ধৰা চাপজ এজন ছাত্ৰৰ দায়িত্ব কেৱলতো পঢ়াই নাথাকে। তেওঁ তোমাৰ শিক্ষকক সন্মান কৰিব লাগিব লগতে তোমাৰ বন্ধু বান্ধৱীৰ লগতো তোমাৰ সহযোগিতা কৰিব লাগিব আৰু বিদ্যালয়ৰ যিবোৰ তোমাৰ সম্পত্তি নষ্ট ন কৰিব লাগিব কাৰণ আজি কালি দেখিছা কিছুমান লৰা ছোৱালীৰ কেনেকোৱা কৰে এখন স্কুল বা কলেজত গৈ পেলা- বস্তুবোৰ মানে তোমাৰ নষ্ট কৰে। বৰ্ড-চৰ্ডত তোমাৰ কিবা-কিবি পেলাই-চেলাই দিয়ে। লেতেৰা কৰে সেইটোতো আমি সন্মান জনোৱাটো উচিত সেই হিচাপত। আৰু লগতে তোমাৰ সদভাৱে পৰীক্ষা দিব লাগিব। পৰীক্ষা যিবোৰ পাতে আমি এইবোৰ ভালকে দিব লাগিব পঢ়ি শুনি পেলাই, এইবোৰ আৰু সকলোবোৰ এইবোৰ বস্তুৱে আৰু দায়িত্ব এটা অংশ আৰু।
অ অ সেইয়ে মে ধৰা আমি যদি মানে এ যদি পিতৃৰ মানে দায়িত্ব মানে কেৱল মানে ধন উপাৰ্জন কৰোতোৱে নহয় ন। মানে সন্তানক মানে সময় দিব লাগিব বা মূল্যবোধ কি সেই বিষয়ে শিকাব লাগিব। তাৰ পিছত পৰিয়ালটোৰ মাজত মানে এটা শান্তি বজাই ৰাখিব লাগিব, সেইবিলাক মানে সমানে গুৰুত্বপূৰ্ণ আৰু।
সেইটোৱে সেইটোৱে।
উম।
মানে অৰ্থাৎ তোমাৰ দায়িত্ব হৈছে মানে আমাৰ জীৱনৰ প্ৰতিটো ভূমিকাৰ, লগত গ়িত গড়িত হৈ থকা এটা। জড়িত হৈ থাকে মানে এটা কৰ্তব্য আৰু।
অ অ সেইটোৱে। এনে তুমি এটা মানে কথা লক্ষ্য কৰি চাবাচোন মানে এনে বহুত মানুহে মানে দায়িত্ব এটা ল'বলৈ কাৰণে ভয় কৰে।
উম হম কৰে কৰে কাৰণ চোৱা তোমাৰ যে দায়িত্ব মানে এটা তোমাৰ মানে। এটা ৰেচপনচিবিলিটি মানে কি আৰু তাৰ এটা বুজা হেন হৈ থাকে ম মা। ক হয়নে নহয় সে কাৰণ তুমি কাম এটা যদি তোমাৰ কোনোবা এটাই দিছে এইটো তুমি ভাল হ'বই লাগিব কাৰণ যদি ভাল নহয় তেতিয়া তোমাক প্ৰশংসা নকৰিব ন তোমাক ও বেয়াকে ক'ব বা তোমাৰ সেটো এটা ভয় থাকে আৰু ভুল হ'লে মানে সমা আলচনাও কৰে মানুহবোৰে, যদি তুমি ভালকৈ কৰিবলৈ কাম এটা যদি ভুলকে কৰি দিলা এই ভয়টোৱে মানে ম মানুহক মানে দায়িত্ব দিয়া দায়িত্ব লোৱাৰ পৰা মানে অলপমান আঁতৰাই নিয়ে আৰু।
অহ অহ। আৰু তাৰে ধৰা আৰু তাৰ আন এটা কাৰণ ধৰা যিটো অলসতা আৰু মানে ধৰা কিছু মানুহে ভাবে যে মই নকৰিলে বা আন কোনোবাই কৰি দিব সেই সেইটো ভাবে সেইকাৰণে মানে কিছুমানে দায়িত্বটো নলয় আৰু উম উ। সেইয়ে মানে ধৰা এইবিলাক চিন্তাধাৰাতে মানে সমাজত মানে এটা সমস্যা ৰ সৃষ্টি কৰে আৰু। অ যদি মানে প যদি সবে মানে ভাবে আৰু মানে আনে আন কোনোবাই কৰি দিব বুলি তেন্তে মানে ধৰা চবে যদি এনেকে ভা বিয়ে থাকে তেতিয়া মানে ধৰ শেষত কামটো কোনো নকৰে আৰু মানে সেনেকে থাকি যাব আৰু।
কৰি যাব সেইটোৱে।
আৰু মানে ধৰা মানে বহুতে মানে স্বাধীনতা বিচাৰে ন আ আজিকালি স্বাধীনতা বিচাৰে কিন্তু স্বাধীনতাৰ লগত মানে দায়িত্ব নাথাকিলে মানে। কি হব তোমাৰ মতে।
যিহেটো মোৰ মতে চোৱা তেতিয়া তোমাৰ স্বাধীনতা। মোৰ মতে তোমাৰ ধৰা হেৰি। স্বাধীনতাখিনি তোমাৰ, অপবয় ফালে গুচি যাব পৰিণত হ'ব। আৰু লগতে তোমাৰ উদাহৰণ। স্বৰূপে যদি চাব যাওঁ আমাৰ মত প্ৰকাশৰ যিটো কিবা স্বাধীনতা আছে। কিন্তু কিন্তু সেই স্বাধীনতা ব্যৱহাৰ কৰি যদি আমি আনক অপমান কৰোঁ বা মিছা কথাৰ। তথ্য মানে বিয় পাওঁ ফলচ ইনফৰৰ্মেশ্যন যদি আমি দিওঁ। তেতিয়াহ'লেতো আমি স দায়িত্বহীন আচৰণৰ দেখুওৱাৰ নিচিনাই হ'ল।
অ অ সেইয়ে মানে ধৰা মানে ধৰা আমাৰ যেনেকে গাড়ী। এখন চলাৰ স্বাধীনতা আছে বাইক এখন চলোৱাৰ হওক যিকোনো এখন যান বাহন চলোৱাৰ মানে। এটা অভিজ্ঞতা থাকে আৰু অভিজ্ঞতা বোলে কি কয় মানে। স্বাধীনতা থাকে আৰু কিন্তু যদি আমি নিয়ম নামাৰি। চলা আৰু মানে গাড়ীখনে হওক। তেতিয়া মানে ধ নিজৰ লগতে মানে আনৰ জীৱনো মানে বিপদত পৰিব ন। সেইটোৱে কথা আৰু মানে স্বাধীনতা থাকিলে মানে এই বস্তুটো নিয়ম মানি কিনে পালন কৰিব লাগে আৰু।
উম।
আৰু ধৰা সেই আৰু। দায়িত্বশীলতা মানে ধৰা দায়িত্ব এটা মানে তোমাক ডাইৰেক্ট মানে নিদিয়ে আৰু তুমি ধৰা ভালকে কাম কৰি গৈ থাকিলে মানে ভাল। দায়িত্ব বিলাক পাই থাকা সেইটোয়ে আৰু মানে ধৰা সৰু সৰু মানে। বিলাকৰ পৰাই মানে দায়িত্ব বিলাক আৰম্ভ হয় ন ধৰা তুমি নিজৰ বিচনাখন নিজে পাৰা নিজে চাফ চিকুণ কৰি ৰখা। বা পঢ়া শেষ হোৱাৰ পিছত ধৰা কিতাপ বিলাক নি নিজৰ ঠাইতে ৰাখি দিয়া। সময়মতে উঠা বা যিবিলাক তোমাক কথা পালন কৰিব দিয়ে সেই কথাবিলাক ভালকে পালন কৰি যোৱা। আৰু ধৰা ঘৰৰ যিবিলাক সৰু কাম থাকে সেইবিলাক কামত সহায় কৰা আৰু। মানে এই অভ্যাস বিলাকে মানে মাৰ সেই কৰে আৰু। মানুহ পিছলে মানে এজন ধৰা বিশ্বসযোগ্য মানুহ গঢ়ি তোলে আৰু।
সেইটোৱে কথা আৰু চাবা ধৰা মই যদি এটা তোমাক বাস্তৱ এটা উদাহৰণ যদি দিব যাওঁ লাইভ একজাম্পল ধৰা দুজন আমাৰ বন্ধু আছে ঠিক আছে নাম ধৰা তুমি আৰু মইয়ে ধৰিলোঁ ঠিক আছে। দুইকে আমাক এটা কাম একে কাম দিয়া হ'ল। কিন্তু তুমি যদি সেইটো স সময়মতে কামটো শেষ কৰিলা কিন্তু মই যদি কামটো কৰি কৰি পিছুৱাই ৰাখিলোঁ তে শেষত কি কি হ'ব। পিছত মই কি ক'ম যে বাহানাই দিম যে মই সময় নাপালোঁ টাইম নহ'ল মোৰ কিবা বেলেগ কাম কৰিছিলোঁ। তেনেকুৱা কথা এইফালে তোমাৰ যদি ইফালে। তোমাৰ তুমি যিহেতু কামটো অল ধুনীয়াকে কৰি দিলাই। তোমাৰ ওপৰত সেই বিশ্বাস এটা আহি যাব বিশ্বাস এটা গঢ়ি তুলিব মানুহৰ ওপৰত। আৰু তোমাৰ? আৰু মোৰ ওপৰত লাহে লাহ বিশ্বাখিনি কমাই দিব যিহেতু মই দায়িত্বটো পালন নকৰিলোঁ সময়মতে। আৰু দায়িত্বটো কেৱল কাম সম্পূৰ্ণ কৰাই নুবুজায় ন ই তোমাৰ বিশ্বাস এটাও গঢ়ি তোলে।
অ হয় হয় সেইটোয়ে কথা সেইটোৱে বিশ্বাস গঢ়ি তোলে আৰু চাবা তুমি যদি দায়িত্ব যিটো মূল্য ধৰা দায়িত্বশীল মানুহ এটা মানে এটা ডাঙৰ। গুণ থাকে ন সেইটো তোমাৰ মতে কি বুলি ভাবা মানে?
মোৰ মতে তোমাৰ। বিশ্বাসযোগ্যতা আৰু। কাৰণ মানুহ যে মানুহ মানুহে জানেই যে তেওঁ যি কথা দিয়ে সেইটো যদি পালন কৰিবলৈ চেষ্টা কৰিবই।
উম।
সেইকাৰণে কোৱা হয় আৰু ধন হেৰুৱালেও পুনৰ উপাৰ্জন কৰিব পাৰি কিন্তু যদি। বিশ্বাস এটা এবাৰ যদি ভাঙি যায় তে মানুহৰ প্ৰতি বিশ্বাসটো আণাত- টো মানে বহুত কঠিন বুলি।
অ অ সেইটোৱে অ সেই মানে বিশ্বাসটো ৰাখিব লাগে আৰু কাৰণ- তুমি যিটো ক'লা যাতে ধন একবাৰ হেৰুৱা হেৰুৱাৰ পিছত পুনৰ উপাৰ্জন কৰিব পাৰি কিন্তু ধৰা যদি বিশ্বাস এটা হেৰাই যায় মানে সেইটো পুনৰ উপাৰ্জন কৰিব নোৱাৰে আৰু মানে। এ আৰু ধৰা তাৰ মানে এ এই আলোচনাৰ পৰা মানে এটা মোক কথা শিক শিকিলোঁ চাবা মানে দায়িত্ব মানে কোনো এটা শাস্তি নহয় আৰু। ই মানে এটা নিজৰ এটা ব্যক্তি তো বা সততা হয় আৰু মানে মূল্যবোধ আৰু এটা প্ৰতিফলন হয় আৰু।
উম হুম হুম।
সৰু দায়িত্ব আছে। সেই দায়িত সৰু সৰু যিবিলাক কাম আছে মানে সেই কাম বিলাকৰ পৰাইতো আৰম্ভ হয় ন দায়িত্ব বিলাক। আৰু ধৰা মানে যি। যি জনে মানে নিজৰ জীৱনৰ সৰু সৰু দায়িত্ব বিলাক পালন কৰে আৰু। তেওঁ মানে ডাঙৰ দায়িত্ব মানে সফলতাৰে মানে পালন কৰিবলৈ মানে সক্ষম হয় আৰু
সেইটোৱে কথা আৰু আমি মানে ধৰা নিজৰ দায়িত্ব যিখিনি আমাৰ প্ৰতি দায়িত্ব পতে আমি মানে এটা অত্যন্ত মানে বৃষ্টিভাৱে মানে আমি আলোচনাক কৰিম দিয়া পিছলে যেনেকে ধৰক তোমাৰ শাৰীৰিক স্বাস্থ্যয়ই হওঁক তাৰপিছত মানসিক স্বাস্থ্যয় হওঁক অসমৰ যিটো ভেলু বুলি কয় তেজৰ পৰা আমাৰ আত্ম সন্মান লক্ষ নিৰ্ধাৰণ হল ত অভ্যাস গঠন কৰা হ'ল চব ফুলৰ পৰা শিক্ষা শ শিক্ষা পোৱাৰ কি মানে কি শিক্ষা প সেইটো কথা হ'ল সেনেকুৱাই আৰু তাৰ সৈতে আমি বহুত দিশৰ মানে আমি আলোচনা চনা কৰিব পাৰিম
হম হম
যেনেকে ধৰা তুমি ক'বলৈ যদি যাওঁ
আৰু মানে চাবা অহ অহ মানে মোক সঁচা মানে ধৰা এ নিজৰ প্ৰতি মানে দায়িত্ব মানে কি আৰু ধৰা মানে বহুতে ভাবে যে নিজৰ প্ৰতি দায়িত্ব মানে কেৱল মানে নিজৰ কথাটোৱে মানে ভাবা মানে সেইটো কথাতটো নহয় ন মানে যে নিজৰ প্ৰতি দায়িত্ব থকাতো স্বাৰ্থপৰ হোৱা নহয় আৰু ইয়াৰ মানে এটা যিটো মেইন অৰ্থ মানে সেইটো ধৰা মানে হৈছে কি নিজৰ শাৰীৰিকে হওঁক মানসিক হওঁক নৈতিক হওঁক বৌদ্ধিক হওঁক এইবিলাক এই বস্তুবিলাকৰ মানে বিকাশৰ মানে যত্ন লোৱা আৰু আৰু য এতিয়া আমি মানে নি নিজেও মানে উন্নত জীৱন যাপন এটা পালন কৰিব পাৰো আৰু যাতে মানে আনৰ বাবে উপকাৰী হয় সেইটোৱে আৰু মানে অৰ্থাৎ মানে ধৰা নিজৰ যত্ন নলোৱাটো মানে বিলাসিতা নহয় আৰু মানে ইয়াতে মানে দায়িত্ব হয় আৰু সেইটোৱে বুজাই
থিকেই কথা আৰু আৰু তোমাৰ এটা যদি গুৰুত্বপূৰ্ণপূৰ্ণ বিষয় ওপৰত যদি ক'বলৈা যাওঁ তোমাৰ হৈছে মানসিক স্বাস্থ্য থ চোৱা আগতে এনে মানুহে কেৱল শৰীৰ যত্ন লোৱাৰ কথাই ভাবিছে হয় নে নাই কিন্তু এতিয়া তোমাৰ সকলোৱে মানে বুজিবলৈ আৰম্ভ কৰিছে যে মানে মন যদি আমাৰ সুস্থ হৈ নাথাকে তেতিয়া জীৱনটো সুস্থ হৈ নাথাকিব
উম উম
যেনেকে চাবা তোমাৰ চিন্তা হ'ল তোমাৰ হতাখা যদি একাক একাক দিব এক তাৰপিছত তোমাৰ অতিৰিক্ত চাপ হ'ল এইবোৰ মানে আজিৰ যুগৰ মানে এটা বাস্তৱত হয়নে কাৰণ চব মানুহৰ দে জীৱনত এইটো বস্তু দেখা যায় আৰু নিজৰ প্ৰতি যদি আমি দায়িত্ব মান এই সমস্যাবোৰক অৱহেলা নকৰোঁ যদি প্ৰয়োজন হ'লে হ'লে পৰিয়াল বন্ধু বা বিশেষ্য সহায় লোৱাটোৱে উচিত আমাৰ মতে
আৰু ধৰা যে সময় হৈছে মানে জীৱনৰ এটা মানে ধৰা একমাত্ৰ সম্পদ যিটো মানে এবাৰ গুচি গলে মানে পোনৰঘূৰাই নাহে আৰু আৰু কিন্তু ধন কিন্তু পুনৰ উপাৰ্জন কৰিব পাৰি কিন্তু ধৰা নষ্ট যিটো সময় হৈ গ'ল সেইটো যিটো মানে সেই সময়তো মানে পুনৰ ঘূৰাৰে আনিব নোৱাৰিলো সেইবিলাক কাইলৈ কৰিম সেইবিলাক কথা ক'ব নালাগে কিন্তু মানে সেই